অঁ মনুজ দা
অঁ শুনিছো
অঁ অঁ অঁ অঁ এতিয়াহে আহিছে আন ইনষ্টল কৰি দিছিলে নেকি এইটো
আনইনষ্টল কৰি পেলাই আকৌ এবাৰ কৰিলো এই হেৰিটো মানে কি মই এই আধাৰ কাৰ্ডৰ হেৰি অপচনটো আহে যে তাত মানে য়েছ বুলি দিলোঁ যে সেই কাৰনে তেনেকৈ হৈছে
অঁ অঁ আধাৰ কাৰ্ড নহলে হৈ যায় উম হম এই বস্তুটো এনেকুৱাই আৰু সেইটো মানে আপোনাৰ পলিটিক্স তাৰপিছত ৰিলিজন তাৰ পিছত আৰু আৰু কিবা গালি গালাজ সেইটো কৰিব নালাগে বাকী যি চব আৰু শাক খোৱা ভাত খ ভাত খোৱা চব কথা ম পাতিব পাৰে আৰু ত তাৰপিছত অ অ অ নৰ্মেল কথা বতৰা পাতিব লাগে তাৰ পাছত অ যোৱা বছৰ আমি এইটো কৰিছিলো হেৰিটো এ যোৱা বছৰ মানে এনেকা আছিলে ফটো ওলাই থাকে অ ফটোটো ওলাই পেলাই ফটোটোত কি দেখিছে সেইটো কব লাগে আৰু তেনেকা
উ হয়টো যোৱা বছৰো আছিলে ন
অ যোৱা বছৰ যোৱাবোৰ প্ৰথমবাৰে যোৱা বছৰে পাইছিলো এইটো এইটো ওমহ তাৰ পিছত আমি এ বহুত কেইটা দৃষ্টিক লৈ লৈছিলো কিন্তু কৰিব নোৱাৰে দিগদাৰ তাৰপিছত সিহঁত টোৰ এ প তুৰো অলপমান প্ৰব্লেম আহি থাকে
উম
নে হেৰি আৰু এবাৰ আমি ডিফুত গলো ইচ স্কুলত পিছ ষ্টুডেণ্টবিলাক আহি গ'ল পুৰা ৰখি আছে দুইশ তিনিশটা ষ্টুডেণ্ট তাৰপিছত এপটোৱে কাম নকৰে কৰা হৈ গ'ল তাৰপিছত আৰু প্ৰিঞ্চীপালটোও বেয়া পাইছে তাৰ এইকেইটা আৰু ল'ৰা ছোৱালী বিলাক আৰু হেৰি হৈছে আৰু
উম উম
নকৰিলে আৰু সিহঁতে কিছুমানে কৰিছে আৰু অ মানে সেইটো অলপমান ক্ৰিটিকেল আছিলে সেইটোত সেই আধাৰ কাৰ্ড কিবা কিবি লাগে মানে
উম হম
তাৰপিছত সেই নাম চামবিলাক লিখিব লাগে এ সেইটো অন দা স্পট থাকিব লাগে তেতিয়াহে পাৰে মানে সেইটো অলপ অপাৰেচন টো ধৰি লওক হেৰি হয়
উম উম উম
আৰু সেইটো তেনেকুৱা আছিলে আপোনাৰ মানে আহ পোন্ধৰ মিনিট মানহে কথা পাতিব লাগে মানে ক কথা ক'ব লাগে আৰু অ এ এটা এটা ফটোত কিমানকে আছিলে জানো এক মিনিট না কিমান হেৰি আছিলে মানে ফটো টো খালি দিচ স্ক্ৰেপ কৰিব লাগে আৰু
অ অ
কিমানহে আছিলে হ'বলে
অ
পিছে এনেকুৱা ফটো টোত কি দেখিছে ক'ব লাগে মানে
অ
ওপৰ
আচ্ছা এতিয়া এতিয়া ধৰিলো মই এপছটো এতিয়া মোৰ তাত অহা নাই হেৰি কৰিলোঁ তাৰপিছত এতিয়া মই কি কৰিব লাগিব
নহয় অ এতিয়া আপুনি খালি ৰিচিভ কৰিব পাৰিব হয় এতিয়া যিহেতু ৰিচিভটো কৰিছে তাৰ পিছত হেৰি কৰাম মানে এতিয়া আ আপোনাক কৰ্ডিনেটৰ দৰে বে হেৰি তাত বনাম তে আপুনি মানে বেলেগ কক এই মই যেনেকে এতিয়া কৰিছো ন মোৰ নিশ্চয় বনাই দিব পাৰিব গম পাইছে মানে, আহ কল কৰাটো বনাই দিব পাৰিব আৰু। শিকল কৰিব পাৰিব মানে। তাৰপিছত যোনে কল কৰিব। সি আৰু হেৰিত তটো কৰিলে হ'ল এই যোনে মানে এ আৰু বেলেগ এটাক আহ যাৰ লগত কথা পাতিব আৰু। টো তাক এ ইনষ্টল কৰাই দিলে হ'ল। তাৰপিছত আৰু সি সেইটোৰ মতে পাব পইচাটো। তাৰপিছত এতিয়া কথা এই মানে কি সেইকাৰণে মই টেষ্টিং কৰিবলৈ লৈছো আৰু বস্তুটো। এতিয়া ইয়াতে এটা কথা কথা আছে দেই। আপুনি ধৰি লওক অ' মইতিয়া আপোনাক কল কৰিছোতো। অ'। মইতো চাগে নিশ্চয় ৰিচিভ কৰিব পাৰিম। কিন্তু, যোনে ৰিচিভ কৰিছে। যোনে, আপুনি এতিয়া ৰিচিভ কৰিছে ন! আপুনি এইটো মতে আপুনি আশী টকাৰ ৰেটত, টকাটো পালে। হা! আ-আৰু মানে বচ বস্তুটো ক, যিহেতু ইফক্টিভ মিনিট হয় আপুনিও কথা ক'বলৈ চেষ্টা কৰিব লাগিব। নহলে, অ' ক-কল কৰিলে যদি অকল ধৰি লওক, এতিয়া মই যদি কথা কৈ থাকো তেনেহ'লেতো মই পইচাটো বুজি পাইছে? তে, আম আপুনিও মানে, আব, মিনিমাম ফিফ্টি-ফিফ্টিটো কৰিবলৈ, হেৰি কৰিব লাগে আৰু। তেতিয়া ইফেক মিনিটটো হ'ব। উম। তাৰপিছত আৰু কি আছিলে, অ', অ', মোক মানে, কু, কু কলটোত নধৰে আপোনাৰ অ কথা কোৱাটোহে ধৰিব বস্তুটো মানে আৰু কিমান কিমান ক কথা কৈছে কিমান মানে কথা কোৱা মানেতটো শব্দ আৰু নতুন নতুন শব্দবিলাক হ'ব তেনেকা সি তোমাৰ লিংটো তেনেকুৱা ট্ৰন হব আৰু তেনেকুৱাইতো এ আপোনাৰ বা এমাজন এলেক্সা এইবিলাক থাকে যে সিহঁতে যে নিজে নিজে কথা কৈ থাকে কে এই এনেকা বক্সটো যে তেনেকাা এতিয়া স সিটো আমাৰ অসমীয়াততো নকয় না এতিয়া ইংলিছতহে কয় হিন্দীটো কয় চাগে কিন্তু এতিয়া ধৰি লক আমাৰ থলুৱা ভাষাবিলাক আনিব লাগে মানে বস্তু যিহেতু যাতে ভাষা তাতো ডিজিটাইজ হৈ যাওক আৰু মানে থলুৱা ভাষাত যাতে কমিউিকেশ্যন হয় আৰু মে চিন বিলাকৰ মানে তেনেকুৱা সেইটোৰ কাৰণটো কামটো কৰিছো আৰু
অ
এইটো মানে যেতিয়া গাঁৱত যায় ন পইচাৰ যোনটো কথাাতটো এইেইটোে কেন্দ্ৰিয়ে ক'ব লাগে আমাৰ এক্ প্ৰেচ মতে আৰু দেই প্ৰথমতে মানে এই ভাষাৰ ক্ষেত্ৰতোৱে ক'ব লাগে যে ভাষাটোক আমি আগ বঢ়াব লাগে বুলি তেতিয়া কামটোও ভালকে কৰে আৰু পইচাটোতো পায় আৰু
পইচাটো পায় বাৰু পইচাটো আগতে লো লগাই দিলে সেইটো দিগদাৰ
অ সেইটো মানে ইহঁতে অ কিছুমানটোক অ কিছুমানটোক কৰিব নিবিচাৰে এতিয়া এই এইবিলাক কৰি কি হ'ব এনেকে কয় আৰু কিন্তু এই ভাষাৰ ক্ষেত্ৰত উত্তৰটো যদি ভালকে বুজাই দিয়ে তেতিয়া মানে অলপ হেৰি হয় আৰু আমি শৰীৰ যোৱাবাৰ কাৰ্বি বহুত হেৰি হৈছে কাৰ্বি কৰিছোঁ ভালকে একদম কে চি এছত গৈছোঁ কাৰ্বিকালচাৰ আছে ছচাইটি সিহঁতেতো আৰু হেৰি কৰিছে আৰু সিহঁতে কিছু পইচা চইচা চোৱা নাই আৰু পুৰা পুৰা হেৰিকে কৰিছ কিন্তু পুৱাবিলাকে মানে ওঠৰশ টকালৈকে পাইছে এই ফটো হেৰিটোত আৰু আৰু যোনে ভালকে কৈছে অ সোনকালে কমপ্লিট কৰি দিছে সিহঁতক আৰু এক্স একটা ফটো দিছে মানে তাই এনেকা কৰিব পেলাই পইচা পাইছে আৰু
এতিয়া ফটোটো নাই আৰু ন খালি কথাৰ ওপৰত
এতিয়াতো সেইটো চলি থাকা নাই মানে চলি থাকে সেইকাৰণে মানে নাজানো আৰু সেইটোৱতো ম এতিয়া মোক কোৱা নাই আৰু এইটো কৰিবলৈ
উম উম
মণিপুৰ মণিপুৰত কৰিব লাগে বোলে এ এতিয়া মণিপুৰত গ'লে হৈছে এয়াই আৰু কাম এতিয়া ত আৰু হেৰি নাই এইবাৰো আছে মণিপুৰী ভাষাতো আছে মানে অসমীয়া বড়ো আৰু মণিপুৰী। অৱশ্যে মণিপুৰী পুৰীটো কৰো বুলি কলে সেই লংকা চংকা ফালেদি আছে মণিপুৰী মানুহ টো আছে
উম
ত সেইটোয়ে চাই লওঁ এইটো থেৰি টেছ কৰি পেলাই। আৰু যদি পইচা পাতি হেৰিটো যদি বঢ়াব পাৰো, মণিপুৰী কথা কোৱা মানু
অ অ কঠিয়া আছে টো
অহ কিমান মান আছে?
আছে আঠ দছ ঘৰ মান
উম আঠ দছ ভাৰ মানে বহুত লাগে এনে কৰিব পাৰিব
নহয় সিহঁতৰ সিহঁতৰ যোগেদিয়েটো হ'ব ন এফালে হোজাই চোজাই লিংক আছে
অ অ অ এনেকাতো অ এনে ককা হ'ব
অ ইয়াৰ পৰা এজনক বনাই দিলে টো সেইফালে হোজাই মণিপুৰ চব গুচি যাব ন। হোজাইততো বহুত মণিপুৰী আছে
উ হ'ব তেনেহলে হেৰিটো মই এই কিবাটো কৰাই লওঁ ভালকে কথা বতৰাবিলাক পাতি পেলাই অ পেমেণ্টটো হেৰি কৰিব পাৰে পেমেণ্টোটো কৰিব লাগে দিব মোৰ মতে মইতো আৰু বিচাৰিম আৰু সেইকাৰণে টেষ্টিং কৰি লৈছো। কাৰণ কিমান কষ্ট হয় কিমান ক্ৰিটিকেলিটি কমপ্লেক্সিটি সেইবিলাক তেতিয়া নিজে হেৰি কৰিলেহে গ'ম পায় মানে। পটককে, হেৰি কৰিলে দিগদাৰ, বস্তুটো
অ', এইটো এতিয়া এইবিলাক কিছুমান ঘূৰা জেগাত, ঘূৰা-ঘূৰি কৰিব লাগে। এইবলাক খৰচা পাতি আছে।
অ', সেইবো-সেইবিলাকো আৰু। সেইটোৰ কাৰণোটো পেমেন্ট লাগে ন! নহ'লে এতিয়া সেই গাড়ী লৈ পেলাই, আমি যোৱাবাৰ অৰুণাচললৈকে গৈছোঁ। গম পাইছেনে নাই? তাৰপিছত তাত গৈ পেলাই আকৌ, মানে মানুহ-চানুহ বিচাৰি পোৱা নাই। এনেই আৰু লছ আৰু এইবিলাক অৱশ্যে বেছি দূৰ গ'লে সিহঁতৰ পৰাই এলাৱেঞ্চটো লৈ লওঁ।
এ অৰুণা, অউ-অৰুণা, অৰুণাচলততো এহেটৰ ভাষা, এটা ভাষা নাই নহয়!
এ-এই আমাৰ হেৰিতো, অ, অ, মানে যোৱা বাৰ হেৰি, অ', দিচ টিক ৱাইজ দিছিলে। এ, হা, এ এটা দিষ্ট্ৰিকত মানে, যিকোনো ভাষাই হ'ব পাৰে আৰু। দিষ্টিক ৱাইজ দিছিলে। গোট টেই নৰ্থ ইষ্ট দি দিছিলে মানে। ত্ৰিপুৰা তাৰপিছত অ, মে আহে এনেক কৈ পেলাই, দিছ ষ্টিক দহটা, দহটা দিষ্ট্ৰিক দিছে। আমাৰতো আৰু ইমান, মানুহবিলাকক কনভিন্স কৰিব পৰা নাই না। বস্তুটো
ত‌ই ক'ত এতিয়া, ঘৰতে?
আচ্ছা তেনেহলে এতিয়া ৰাখ সোঁ আৰো! মানে বস্তুতটো এনেকা, এ আপোনাৰ বাৰ মিনিটত অঁ কলটো নিজে নিজে ডিচকানেক্ট হয়, হা! তেতিয়া ডিচকানেক্ট হলে মানে অঁ, বস্তুতটো এইটোক নধৰে! স যোৱাকালি মই কৰি চাইছিলো, সেইকাৰণে মানে বাৰ মিনিট হোৱাৰ আগত তেত অঁ নিজে কাটিব লাগে পলটো।
কাটিব লাগে, অঁ!
মই 'এ' তাত হেৰিতো হৈ গ'ল। দহ মিনিট হৈ গ'ল আৰু, দহ মিনিট হৈ যোৱাৰ লগে লগে কাটি দিব আৰু!
অঁ ঠিক আছে দিয়া কাতি দিয়া, উ-উ-!